অহ শুনিছো কওকচোন
কি কৰি আছা
ছোনো বা এনে ওৱা বেব এই, অফিচৰ পৰা আহিলো আহি অলপ বহিছো ঘৰতে
অহ
উম পিছে তুমি কি কৰিছা
ময়োও এনে আছো ৰবা অলপ বহি আছো খবৰ পাতি ভাল
অহ ভাল ভাল ভাল তোমাৰ
মোৰো ভালে দিয়া চাহ খালা নে নাই
চাহ খালো ৰবা তুমি
মই খালো ৰ'বা লগৰ ভাগে একে
আহ হয় হয় পিছে
পিছে আজি দিনটো কেনে গৈছিল
আজি এই দিনটো গ'ল ঠিকে থাকে আজি অলপ অহ অফিচৰ কামৰ ৰবক কামৰ অলপ হাৰটো অলপ বেছি আছিল অলপ কষ্ট হ'ল আজি এনেকেই গ'ল আৰু দিনটো
অহ
হয় হয়
এতিয়া এতিয়া ব্যস্ততো নাই
নাই নাই নাই বাৰু কওকচোন
আজি ব্যস্ত নাই যদি আমি এটা বিষয়ত কথা পাতোঁ আহা
অহ পাৰি পাৰি কি বিষয়ত কথা পাতিব পিছে
আজিকালিতো জানাই তুমি আমাৰ জলবায়ু পৰিৱৰ্তন কিমান হৈছে
হয় হয় হয়
এ তাৰে ওপৰত কথা পাতোঁ আহা।
অ পাৰি পাৰি বাৰু সঁচা ভাল জলবায়ুতটো ভাল বিষয়ে হয় আহা কি কথা পতা।
অ পিছে কোৱাচোন তুমি? আজিকালি জলবায়ু পৰিৱৰ্তন পৰিৱৰ্তনৰ ইমান কিয় ইমান ধুনিবলৈ অহ শুনিছো ৰবা ৰবা বৰ্তমানৰ কথা আজিকালি
অহ কাৰণ এইটো এতিয়া ডাঙৰ সমস্যাৰ হৈ পৰিছে। আৰু আগৰ দৰে ঋতুবোৰ সময়মতে নাহে আজিকালি। আৰু হো কেতিয়াবা বৰষুণতো বেছি হৈ যায় আৰু কেতিয়াবা একেবাৰেই নহয়।
অ
আৰু গৰমতটো বছৰে বছৰে বাঢ়ি যাই আছে দিনক দিনে আপোনাৰ গমেই এতিয়া কিমান গৰম হৈ পৰিছে আজিকালি।
অঁ।
সেইবাবে এই বিষয়টো সকলোৱে চিন্তা কৰিছে। সং জানো শুনিবলৈ পাওঁ আমি সকলোৱে এতিয়া।
অ ঠিক কথা কৈছা তুমিতো।
হয়। পিছে তুমি কি ভাবা তোমাৰ মতে জলবায়ু পৰিৱৰ্তনৰ মূল কাৰণ বিলাক কি কি হয় বুলি ভাবা?
আহ ক'ব গলে মোৰ মতে মোৰ হিচাপতো বন কটা, বায়ু প্ৰদূষণ আৰু কাৰখানাৰ গাড়ীৰ পৰা ওলোৱা ধোৱাৰ ফলতে এই কাৰণবোৰ সমূহ সংঘটিত হোৱা বুলি মই ভাবোঁ।
হয় হয়।
আৰু মানুহেও বহু ক্ষেত্ৰত পৰিৱেশৰ ক্ষতি কৰি আহিছে। গছ কাটি, গছ কাটি বনাঞ্চল ধ্বংস কৰি এ মই ভাবো যে এইবোৰ কৰাৰ ফলত জলবায়ু পৰিৱৰ্তন বহুত বৃদ্ধি পাইছে।
অ
পিছে তুমিও কোৱাচোন ইয়াৰ প্ৰভাৱ আমাৰ ওপৰত কেনেকুৱা হৈ পৰিব?
হেল্ল'ঊ
শুনিছা নে?
অ শুনিছো শুনিছো অ।
তুমি কোৱাচোন তোমাৰ মতে ইয়াৰ জল জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ আমাৰ ওপৰত কেনেকৈ পৰিব?
অ মোৰ মোৰ মতে মোৰ হিচাপত বহুত ধৰণে পৰে অত্যাধিক গৰম, বানপানী খৰাং আৰু ধুমুহা বেছি হ'বলৈ ধৰিছে আজিকালি আৰু
অঁ।
কৃষক সকললে ত ইয়াৰ বাবে বহু বহুত সমস্যাৰ সন্মুখীন হয় আৰু মই ভাবো যে এই সমস্যা সৰু বুলি ভাবিব নালাগে।
এইটো এটা লাহে লাহে
নিশ্চয় হয়।
ব
টো ডাঙৰ হ'ব ধৰিছে, মই এই মই সেইটোৱে কৈছোঁ যে এইটো সমস্যা আমি এনেকুৱা পাব লাগিব এইটো সমস্যা।
অ নিশ্চয় নিশ্চয় ঠিক কথা কৈছা তুমি। অঁ।
হয় হয়নে?
অ
এ তে মই হৈছাব
অ হয় যিমান যিমান পাৰোঁ সিমান গছ ৰোপন কৰিম আৰু গছ নাকাটিব লাগে আৰু পৰিৱেশৰ কথ- থাও ৰাখিম ব লাগিছ।
হয়।